হেল্ল'
অ কি কৰি আছা
এ বহি আছো
আহ মইয়ো আছো এনেই।
হয় নেকি।
আহ ভাত পানী খালা।
উম খালো এই মাত্ৰ।
অ।
তুমি খালা
অলো কিহৰ লগত খালা?
এইটো কি কয় হেৰি। এ আলু ভাজি ভাত। তুমি খালা?
কি কলা- কি কলা?
আলু ভাজি ভাত কৈছো।
অহ - অহ খালো -খালো মইয়ো।
অহ, হয় নেকি কিহৰ লগত খালা?
হা?
কিহৰ লগত খালা?
দালি, আন্দা তাৰ পিছত আলু ভাজি চাতনী ঢেৰ যিটি
উম, তোমালোকৰ দেউতা দেখোন গাহৰি লৈ গৈছে এতিয়া।
হা?
তোমালোকৰ দেখোন গাহৰি লৈ গৈছিল কৈছো।
গাহৰি নাই অনা আমাৰ ঘৰত নাই আনা আজি নাই অনা মানে অহা কালি আনিমহে আও।
উম
ধে তোমালোকৰ মাহত ক'ত গ'ল?
এই আছে বাচন ধুবলৈ আহিছে।
হা?
বাচন ধুবলৈ আহিছে।
অ', - অ', ঠিকেই আছে খবৰ খাতি ভাল?
উম, ভালে।
অহ মাহঁতৰ ভালেই তোমালোকৰ?
উম, ভালে আছে আৰু নদিয়া।
অহ
বাকী তোমালোকৰ?
আমাৰো ভালেই বাৰু।
উম
তাকেই আৰু
অথনি মান দিয়া
কি বুলি কয় হেৰি মাৰ কেট যাম বুলি কৈছিলা তুমি কেতিয়াকে যাবা?
তাকেই আমাৰ কি কয় আমাৰ ইয়াতে পৰহিলৈ আছে।
অহ
তাকে যাওঁ বুলি ভাবিছোঁ।
অহ
তাকে মানে আমি অলপ মানে
তাকে এ মানে কি আনিবাগৈ আৰু গ'লে মানে
এই মানে কি আমি পিকনিক যাম বুলি ভাবিছো তাক এই বজাৰ কৰিব যাম।
অহ
তাকে তুমি ফ্ৰী আছ যদি ওলাবা?
উম, তাকে মইও যাম আৰু মোৰ লাগতিয়াল বস্তু আছে আনিবলৈ।
উম
তাৰ পিছত কাপোৰ কিনিব আছিল।
এ কিনিলব পাৰিবা।
উম
উম
এনে আগতে গৈছে নে মাৰ্কেটত
নাই যোৱা নাই আজিলৈকে মই
অঁ
এই মাহঁতে যায় মানে মোক যাবই নিদিয়ে যে নাই যায় পোৱা নাই
অ এনেই শুনিছানে হেৰি মাৰ্কেটত কেনেকুৱা হেই দাম বিলাক কি কেনেকুৱা জানা শুনিছা নেকি?
মানে গৈ পোৱা নাই ন মানে ইমান বিলাক শুনো
নহয় তোমালোকে মাহত যায় ন তেতিয়া নকয় নেকি আৰু
নাই মাহঁতে নকয়নো
অঁ
সেইটোৱে আৰু তোমালোকৰ চাগে তুমিয়ে যোৱা চাগৈ।
অঁ মই মইয়ে যাওঁ বাৰু মইও যাওঁ মাও- যায় চবে যায় আৰু আমাৰ ঘৰৰ।
উম তোমাৰ ভণ্টিজনীও যায় নেকি?
নাই নাই ভণ্টি নাযায়।
অঁ না তুমি নিজে ক'লা ন চবেই যায় বুলি সেইকাৰণে মই সুধিলো আৰু।
চবেই মানে আৰু আমাৰ ঘৰৰ উম- আহ যায় আৰু আধা মানুহ। কেতিয়াবা কেতিয়াবা কেতিয়াবা যায় আৰু সদায় নাযায় আৰু।
তোমালোকৰ ঘৰত বহুত মানুহ আছে নেকি?
বহুত মানুহ মানে বহুত নাই আৰু অলপ আছে।
বাকী পিকিন এনেই ফি ফি কি কয়-
উম কেতিয়াকে যাবা পিছেনো?
তাকে ভাবিছোঁ বুধ বৃহস্পতিবাৰ মানে যাম।
অঁ অঁম এ কবা কেতিয়া যোৱা মইয়ো- যাব পাৰিম একেলগতে তোমাৰো কিবা কিনিব আছে যদি- কিনিব পাৰা।
উম তাকে হ'ব লৈ ল'ম বাৰু মই। এনেই গ'লে ক'ত ভাল হ'ব পিকনিক খাব গ'লে।
হাঁ?
পিকনিক খাব যাম বুলি ভাবিছো ক'ত গ'লে ভাল হ'ব?
পিকনিক খাবলে তাকেইতো ক'ত বা যোৱা এতিয়া। আৰু এ প্লেনিং বনায় থৈছা নেকি?
তাকে মানে মই ভাবি থৈছোঁ জেগা এটা। হেল্ল'। হেল্ল'। হেল্ল'।
অহঁ।
হেল্ল'।
অহঁ ক'ত যাবা পিছে?
তাকে ভাবি আছো জেগা এটা।
অঁ আগতে প্লেনিং বনাইছা।
প্লেনিং মানে এতিয়া খাটাং হোৱা নাই মানে।
অঁ অঁ। কি ক'ত যাবা আৰু?
এ ভাবিছো আমাৰ এইফালে গাভৰু নদী বুলি কয় মোৰ লগৰ এজনী আছে ইহঁতৰ ঘৰৰ পিছফালে।
অ হয় নেকি ঠিকে আছে দিয়া। হ'ব লোকেশ্যনটো মোক পঠিয়াই দিবা। মই কেইজনমান যাবা?
তাকে ভাবিছোঁ দহ পোন্ধৰজন মান যাম ওলাব মানে।
অঁ অ। কি অলপ বেছি হলে ভাল আৰু।
তাকে দহ পোন্ধৰজন কম হ'ব নেকি এতিয়া আৰু মানুহ বিচাৰিব লাগিব।
অঁ এতিয়া কেইজনমান আছে পিছে।
এতিয়া মানে আছে আৰু উম কৈছোই দেখোন তোমাৰ দহ পোন্ধৰজন ওলাব বুলি কৈছো।
অঁ ওলাবহে এতিয়াও ঠিক হোৱাই নাই ন।
অঁ সিহঁতে খাতা অহ অকল তোমাৰে লগৰ নেকি।
অ মানে এই মোৰো লগৰ হয় লগৰখিনিৰো লগৰ হয় এনেকুৱাই আৰু।
অঁ অঁ ঠিকে আছে দিয়া।
বাকী আৰু মানুহকম হয় যদি। মা।
তাৰ ভিতৰত আধা নাযাব পাৰে চাগে নেকি। নে যাব গোটেই কেইজনীয়ে গোটেই কেইজনে যাব।
এ চবেই যাব।
অ অ ঠিকেই আছে হ'ব মই। এ জনাম বাৰু পিছত এ যাব পাৰো নে নোৱাৰো। এতিয়া খাাতংকে কব নোৱাৰো আৰু মই।
অ মোৰ লগৰ এজনী আছে মানে লগৰজনী ঘৰৰ ওচৰতে হব ন ভাল হ'ব।
অ অ
তাকে মানে বাচন বৰ্তন আনিবলৈ অলপ সুবিধা হ'ব।
বাৰু পানী তাতে নদীৰ পানী খাব পাৰি নেকি।
পৰা যায়।
অঁ ঠিকেই আছে তেনে পাৰে যদি হলেও মোৰ ভাগৰ লৈ যাম বাৰু।
তাকেই।
চবেই নিজৰ নিজৰ ভাগৰ লৈ গ'লেই হ'ল আৰু। পোৱা পানী খিনি আকৌ কি বুলি কয়। ভাত চাত বনোৱা মানুহ আছেনেে নাই আকৌ।
উম এনেকে বাৰু নাই কোনো।
অ বিচাৰিবা মই নজানো দেই।
অ হয় নেকি।
অ মই মানে আজিলৈকে ভাত উম ভাত চাত একো বনাইে পোৱা নাই।
অ তাকেই কি কবা আৰু শিকিব লাগে এইবিলাক।
অ তাকেই শিকিবই নোৱাৰো নহয়। যিমান শিকিলোও মাথাত নোসোমাই।
বিচাৰিবা দিয়া তোমাৰ লগৰ যাব ন সিহঁতৰ ভিতৰতে কোনো। বাই জানে নেকি সুধিবা আৰু নহলে এটা কাম কৰিবা গুৰূপটা খুলি দিবা।
অ খুলিব লাগিব।
অ খুলি অ খুলিলে ভাল হ'ব তাতে ডিচকাছো কৰিব পাৰিব চব। দেই মিলি।
উম। তাকে।
আজিকালি নাহাই হ'লা আৰু আমাৰ ফালে।
উম এই সময় নাপাওঁ যে সেইকাৰণ নাাজাওঁ।
অ আহিবা। আহিব লাগে ঘূৰিব লাগে। অ।
যদি সময় নাপাওঁ যে সেইকাৰণে নাযাওঁ।
অ অ।
তাকে।
আহিবা আহিবা সময় মিলাই।
তাকে। আৰু কোৱা বাকি ঘৰৰ খব।
বাকী খবৰ খাতি ভাল চাগে।
উম ভালেই তোমাৰ লগৰ
আমাৰো ঠিকেই আছে।
ঘৰতো ভালে চাগে ন
উম ভালেই
আহ তোমালোকৰ ঘৰত কোন কোন আছে পিছে
আমাৰ ঘৰত মানে এতিয়া কি কয় মা আছে মানে চবে আছে আৰু ক'বলৈ গলে
অঁ
মানে বোৱাৰীজনীৰ বাহিৰে আৰু
হা
বোৱাৰীজনীৰ বাহিৰে চবেই আছে
অ অ ঠিকেই আছে দিয়া
উ আৰু কোৱা
আৰু পিছে কলেজ নাই যোৱা ন অ এৰিলা নেকি?
উম নাই এৰা নাই
অ
তাকে
যাবা যাবা নহ'লে ফেইল কৰিবা ফেইল
উম তাকেই ঠিক আছে মোৰ এটা ফোন আহি আছে মানে
অ হ'ব দিয়া।
উম দিয়া